হেল্ল'
হেল্ল
ভাল নে
ভাল ভাল
অহ
কি কৰি আছা
এনে আছো ৰবা
উম উম
ফোন এটা ল'ব লাগিছিল ৰবা তাকে চাইছিলো
হা হা
ফোন এটা ল'ব লাগিছিল তাকে চাই আছিলো
উম তাকে তোমাৰ ফোনটো বেয়া হ'ল নেকি
কি ল'লে ভাল হ'ব নো
কি বা ফোন ল'লে আজিকালি বহুত মোবাইল ফোন আহিছে ন মাৰ্কেটত চবেই ভাল তাৰ মাজত কোনটো বুলি কওঁ এতিয়া ভিভ বিলাকো বেয়া নহয় বাৰু যোনকেইটা এ মানে দামী আছে অলপ
অ অলপ কেমেৰা ভাল কেমেৰাটো ভাল কোৱালিটিৰ হলে ভাল আৰু আৰু স্পেচটো অলপ বেছি একে লাগে
উম
তাকে
অ কিমান তুমি ভাল এ স্পেচ লগা ভাল কেমেৰা কোৱালিটিৰ চ সমান প্ৰাইজ বিলাক বাঢ়িব প্ৰাইজ হিচাপত হবচোন
উম তাকেটো
এমই বিলাকো বেয়া নহয় এম আই কেইটাও ভালে বাৰু
অ মোবাইল ভাল
এমাই ভাল আছে আৰু মট ক এতিয়াও বহুত বেয়া ন মট কেইটাও ভালতো
অ ভালে হয় তাকে কাৰবচোন কি কৰিব পাৰিম
উম উম সেয়াই হৈছে ফৰ জি ফাইভ জি আ ফৰ জি মোবাইল ইউজ কৰিব মন যোৱা হৈছে ফাইভ জি এটা লাগে আৰু এতিয়া
অ তাকে ফাইভজিয়ে ল'ব লাগিব
উম
বাকী তুমি কি চলাইছা ফোন
মই ৰিয়েলমি বৰ ৰছ আৰু এইটো মোবাইলে দি দিয়া আৰু
যাক লগ
চব যে নতুনত ন মোবাইল নতুন কেমেৰা কোৱালিটি আমাৰ বিলা য একদম চিপ কোৱালিটি হৈ গৈছে ফ'ৰ চি বুলি ক'লে আৰু
তাতে
হ
বাকি পঢ়া শুনা কাম চাব